উ ভাত খালা
নাই খোৱাই নাই বনোৱাই নাই তুমি হলা এই বনাম আৰু
ইমান দেৰি যে
অঁ দেৰিকৈ বনাও
তোমালোকে কোনে বনাবা
এয়া লগৰ দুজনীয়ে বনাব
আহ কি আনিছা?
ভাত খালা
ভাল খালোৱে মই কি আনিছা বোলো
অ হেৰি বনাম দিম বনাম
অ
মানে ওলাই যোৱা দেৰি হ'ল যে একো নাইও এতিয়াও ওলাই যাব কাৰণে মানে দূৰত যাব লাগে অলপ
চাগে সেইবিলাকে খোৱা ছাগে ন দিমটোৱে
ডিমটো বেছি খোৱা যায়।
উম উম তুমি কি কৰি আছা?
মই এনে বহি আছিলো তাৰপিছতে লগৰজনী মাকে ফোন কৰিছিলে যে তাৰপিছতে কথা পাতি আছিলোঁ।
অঁ
সেয়াই
হয় নেকি? উম উম ভাল আৰু ন অহা যোৱা চলি থাকে চাগে লগৰ কেইজনীৰ ঘৰত?
আহ অহা যোৱা চলি থাকে। মোৰ মানে পেহী লাগে যে
ওচৰা-ওচৰি নেকি?
দূৰ আছে অলপ মানে তাৰ মাকক মানে আমাৰ গাঁৱৰ পৰা বিয়া পাতিছে যে।
লগৰজনী সেইটো কাৰণে আৰু সেয়াই কথা পাতি আছিলোঁ।
তোমাৰ নেটৱৰ্কটো অলপ বেয়া
হেল্লো' তোমাৰ নেটৱৰ্কটো অলপ বেয়া।
মই কৈছো যে ছয় মহীয়া হৈছে নে দুবছৰৰ
অ এইটো হে
হেল্লো' হেল্লো' হেল্লো' হেল্লো'